হেল্ল' আহ কি কৰি আছ?
এ আছিলো এনেই এতিয়া অ খালো খালো খালো তহঁতে খালি নে নাই?
অ খালো খাই বৈ হ'ল। ইহঁতকো খুৱালো আজি অকন সোনকালে শুলে তকে মানে আবেলি বহুত খেলিলে কৰিলে মই বোলো সোনকালে শুম বৰ আমনিও কৰি আছিলে অলপ খুৱাই বুৱাই শুৱাই থলো চাৰে আঠটা, আঠটা পঞ্চলিশ মানত শুৱেগৈ সিহঁতে
নাই আমাৰটো আকৌ উল্ট যে দিনতো নুশুলে আৰু ৰাতি এতিয়া শুবলে বিচৰা নাই টানি আজুৰি শুৱাই শুৱাই হয় এতিয়া শুলে শুলে এতিয়া শুই গ'ল মানে নুশুৱেহে নুশুৱেহে মই আমনি লাগি গৈছে চব দেখি দেখি মানে মই কৈছো শুৱ' যদি শু
হ হেৰি কথা কথা এটা আছিলে হা এই উ এ তাক মানে তোৰ ল'ৰাটোক দাইপাৰ এ ৰাতি পিন্ধোৱাটো কেতিয়াৰ পৰা এৰুৱালি?
সেইটো মই কেতিয়াবা ৰাতি তিনিবছৰ তিনিবছৰ তিনিবছৰ নোহোৱাৰ পৰাই এৰাইছো।
এৰা তেতিয়া পেচাপ কৰিবলৈ উঠে নে এনে নকৰে এনে পেচাব বি বিচনাতে কৰে
উম প্ৰথম কেইদিন মান চালো মানে যদি পেচাব কৰা কৰিব বুলি তলতে মানে। অ সেই পানী কাপোৰ খন দি থৈছিলো তাৰপিছতে দুদিনমান নাই কৰা তাৰপিছত ৰাতি শোৱাৰ আগে আগে পেচাপ কৰাই লওঁ। পেচাব কৰাই লৈ পেলাই তাৰ পিছত। মানে শুবলৈ দিওঁ। তেনেকে তাৰপিছত। আকৌ ৰাতি যদি কিবা কাৰণত হেৰি হয়। মানে উম কেতিয়াবা ধৰা অকমান। ইশাত ইশাত কৈ থাকে। থাকে আৰু ইফালে সিফালে তেতিয়া মানে দেখা পাও। যে ইয়াৰ মানে চাগৈ পেচাব। কৰিব লাগিছে নেকি। সেইকাৰণে তেনেকে কলে তাক উঠাই পেলাই যেতিয়া কৰাও। এতিয়া মানে অভ্যাস। তো। গ'ল এতিয়া নাই আৰু তেনেকুৱা এতিয়া শোৱাৰ আগে আগে মানে কৰাই লও
অ মই তাকে মই চাই ভাবি আছো আমাৰ ছোৱালীকো বোলো হেৰি কৰাব হৈছে বিষটো নাইকিয়া দিনত নিপিন্ধাও এতিয়া মানে ধৰ আহ পাইখানা চাইখানা কৰাৰ পিছত আৰু ডাইবাৰ ৰাতিপুৱা খুলি কৰি দিয়াৰ পিছত আৰু নিপিন্ধাও আৰু তাই পাইখানা। হাগা লাগিলে নিজে ক'ব যে মই হাগু লাগিছে ড্ৰাইপাৰটো দিয়া। অ তেনেকে ক দে মই ভাবি আছো ড্ৰাইপাৰ টো চেইন মানে ড্ৰাইপাৰ টো আঁতৰাবৰ চেষ্টা কৰি আছো। কিন্তু বিশেষকে সাগতো। এতিয়া প্ৰেচাবটোৰ কাৰণেহে চিন্তা কৰিছো ধৰ প্ৰেচাবটোতো ঘনাই ঘনাই হৈয়ে থাকে। অনবৰতে পেচাপে কৰি থাকে ৰাতিও আকৌ। নোহোৱা কৰি দিলে বোলো বেছি দিগদাৰ হব নে কিয়ে নে।
তাইৰ তিনি বছৰ হৈছে জানো নাইটো হোৱা। অ তিনি বছৰলৈকে আপুনি চাব পাৰে মানে। হেৰি কি কয়। উ তাত কৰে নকৰে। এ তিনিবছৰলৈক। ৰাতি শুৱাই খুৱাই হেৰি ককচোন কিন্তু এতিয়া গৰম দিন আহিছে যে পৰাপক্ষত দিনতে খুলি পেলাই থৈ দিলেই হ'ল
দিনতটো নিপিন্ধাওয়ে ৰাতিটো পিন্ধিলে ৰাতিপুৱা ধুই দিলোঁ যদি পাইখানা নহয় কৰিলে খুলি দিলো পাইখানা কৰিলে কৰিলে আৰু তাৰপিছত এ খ তাৰ পিছত আৰু দিনটো নিপিন্ধাও আৰু দুপৰীয়া শু শুবলে ল'লে মই পিন্ধাই দিওঁ তেওঁ বোলো আকৌ উঠি যাব টোপনি ভাগি যাব আকৌ নো
অ নাই ৰাতি নালাগে অভ্যাসটো অকমান কৰাব লাগিব আৰু তেনেকে মইতো ধৰক আঢ়ৈ বছৰলৈকে পিন্ধাইছিলো তাৰমানে হা তাৰ পিছতে আঢ়ৈ বছৰ হৈ যোৱা মাত তিনি বছৰৰ ওচৰে পাজৰে আৰু এতিয়া লাহে লাহে এৰিছো আৰু হেৰিত তাৰ মানে দিনত নিপিন্ধাওঁ দিনত পিন্ধোৱাটো এৰি দিলো প্ৰথমতে প্ৰথমতে দিনত পিন্ধোৱা এৰি দিছো প্ৰথমতে আগতে পিন্ধাইছিলো তো দিনত পিনে কাৰণ টোপনি হেইৰি ব হে কৰি যাব তাক আকো মই সৰুতে স্কুলত দিছিলোতো স্কুলত দিয়াৰ কাৰণে সেই কলত পিন্ধাই পঠাইছিলো দেই মই সদায় স্কুলতে পিন্ধাই পা ঠাও কাৰণ মানে ক ক'ব নোৱাৰি ন সৰু যে আঢ়ৈ বছৰৰ পৰাই পঢ়িছিলে সৰু যে সেইকাৰণে কেতিয়াবা কি হয় যাক ক'ব নোৱাৰি তাৰমানে হেৰিটো অ হৈ যাব পেচাবো হৈ যাব পাৰে বেছিক ে ঘনাই হৈ যাব পাৰে ক'বও নোৱাৰিব পাৰে পেনে চেনে উলিয়াই দিব পাৰে সেই কাৰণে মানে পিন্ধাই পা উ আৰু দিনত মানে মই লাহে লাহে দিনত অভ্যাস টো কমাই দিছিলো প্ৰথমতে দিনত দে ৰাতিটো এৰুৱা নাছিলো ৰাতি তু মানে মই পিন্ধাই খুৱাইছিলোঁ তিনি বছৰ হৈ যোৱাৰ পাছতহে মানে এৰাইছোঁ দেই দিনত এৰাব পাৰে আপুনি দিনৰ এ অভ্যাসটো এৰাই দিয়কচোন
স ভাবি আছো সেইটোকে চিন্তা কৰা ন বোলো সোধোচোন এইতো পাৰ হৈ গৈছে এটা ফ্ৰিজ অব ল চাগ এইটো গম পোৱা যাব
অ সেইটো হয় আপুনি চাই লওক কিমান খিনি কি কৰিব পাৰে
উম তাৰমানে পানীৰ কাপোৰখন দিলে মানে ধম চিদৰ তলত সোমাই দিব লাগিব বিচনাাৰ ওপৰতে দিলে মানে নুশোৱে পমি কপুখন দেখিলে এইখন মোৰ নহয় নহয় ভাইটিৰ এনেকে মানে কয় ত সেইকাৰণে ভাবিছো বেড চিটৰ তালত সোমাই আ দিব লাগিব নেকি এক
আহ আহ সেইটো হয় পিছে চাই লওকচোন বাৰু আপুনি কি হয় কি খিনিব
খলাব লাগিব ন মুতিব লাগিলে সেইটোও এটা লেঠা আ মানে আমাৰ ইয়াত পানীৰো প্ৰব্লেম হয় আৰু ঘৰ মানে পানীটো এভলেবল পোৱা নাযায় যে দিনটোত সেইটো কাৰণে মানে লিমিট পান
অ অ অ অ অ চাই লওক চাই লওক পানীও সুবিধা চুমা থাক উ উ বহুত জোগাত তাতে পানীৰ অসুবিধাতটো আছে এ চাই লওক আৰু আপোনাৰ সুবিধা অনুযায়ী কামটো কৰিব আৰু আৰু বেছিকে আকৌ পিন্ধি থকাও ভাল ভাল নহয় যে,
অ সেইটো কাৰণে দিনটোতো নিপিন্ধা হয় মই সেই খোৱা সময় নাথাকে
অ অ চাই লওক চাই লওক নিজৰ সুবিধা অনুযায়ী আপুনি কামটো কৰি লওক য'ত যেনেকৈ দেখা পায়
উম
তেনেকে দিনতে প্ৰথমতে অ আঁতৰাই লৈছিলো তাৰ পিছতে লাহে লাহে ৰাতি মানে অ ৰাতিটো মানে তিনি বছৰ লাগকে তে ৰাখিছোয়ে দেই আৰু যদি ধৰক দেখুৱা তাৰ গা চা ভাল নহয় বান আল তেনেকুৱা হৈছে সেইদিনাখন আকৌ পিন্ধাই খুৱাও
মই ভাবিছো এইটো মা জাওক নিকি অহা মাহৰ পৰা চেস্তা কৰিম ছো কাৰণ এতিয়া অকণমান গৰম যদিও মাজে মাজে থাকে ঠাণ্ডাও টো আছে গতিকে গতিকে ভাবিছিল মানে অহা মাহৰ পৰাটো পূৰণ গৰমে পৰিব চাগে তেতিয়া আৰু থাকিব নোৱাৰা হল এতিয়া তাততো মানুহ নৰ্মেল গৰমত কমি আছে
হই হই হই হই
উম
সেইটো হয় তেনেকে আপুনি আহ কৰি থাকক কৰি থাকক তেনেকেহে অভ্যয়াসতটো এৰিবগৈ এতিয়াৰ পৰা নকৰিলে কেনেকে তে হ'ব কই ন
মোৰ নহৰ এজনী আছো তাইে তাইৰ বাচ্ছাটোৰ দুবছৰ হোৱাই নাই এটাই সি মানে ল'ৰাটোৱে হেৰি নিপিন্ধে ডাইপাৰ নিপিন্ধে, সি মানে ডাইপাৰ পিন্ধিলে হেনো অশান্তি হয় ৰাতিটোত এবাৰ পিন্ধাই থয় মা পি বিচনাত মুতিব বুলি সি ডাইপাৰত নুমুতে ৰাতি শুৱা পৰা উঠি ডাইপাৰটো খুলি এটা বাহিৰত পেচাব হৈ আহে এতিয়া মানে তাই ডাইপাৰ তাইৰ ডাইপাৰ মানে উজে নহয় হে ন যিকেইটা আছিলে বেগক দি আৰু পাইখানা পায়খানা কৰিবলৈ দায়পাৰ সেই নকৰে মাটিত কৰিব সি মাটিলে যায়
সেইটোতো আৰু ভাল
ভাল ডাইপাৰ বোলো বহুত হেৰি নাই তাইৰ খৰ্চা চৰ্চা নাই এনেও ডাইপাৰবিলাকত কিমান খৰচ যায়
হয় হয় আমাৰ এতিয়াও সেই ডাইপাৰটেই কৰে মানে বাথৰুমত চেষ্টা কৰি আছো কিন্তু মানে বাথৰুমত নাযায় কিন্তু লাহে লাহে অভ্যাসটো সেইটো কৰাব লাগিব ইবাৰ বাথৰুমত নি পেলাই কৰাবগৈ লাগিব মানে উ তেওঁ মানে সেই সেইটোতে কৰিব বিচাৰে এ তেওঁ ডাঙৰ হৈছে এতিয়া কৈ আছো আৰু যে অ নাই নাই স্কুলত নাই স্কুলত পিন্ধাই নপঠাওঁ কোলাত মানে তেওঁলোকৰ তাত থাকে ডাইপাৰ থাকে এ কিন্তু ধৰক উম মই মানে এতিয়া পিন্ধাই একেবাৰে স্কুলত আগতে পিন্ধাইছিলো যে এতিয়া এতিয়া একদম বাদ দিছো মানে পিন্ধোৱাটো নিপিন্ধোৱাকেই প থা। তাক অ' আৰু যদি তাত। তাতে স্কুলত মানে তাতে হেৰি আছে মানে। কৰিব পৰা অ হয়, আয়া আছে। কৰিব পৰা সু। সুবিধা খিনি আছে মানে তাতে আয়াহঁতে কৰাই দিয়ে। এনেকে আমাৰ এইৰ ল'ৰাই মানে দুবাৰমান কৰিছে। তাতে, গতিকে অসুবিধা পোৱা নাই। অ নকৰে। ঘৰত নকৰে ঘৰত মানে অলপ বেছি হেৰিটো পায় আৰু। ঘৰত ৰজা বুলি। কই যে তেনেকুৱা। সেইকাৰণে স্কুলত ধৰক কৰিলে। কিমান অচিনাকী উপায় নাই। কৰিবতো লাগিবই বাধ্য। ইয়াতে মানে আৰু নিজৰ মত। মৰজি। সেই মতে চলে আৰু মানে। সেইকাৰণে তেনেকুৱা।
বেলেগ ঘৰতো বেলেগ। সেইটো কাৰণেও হ'ব পাৰে।
নহয় এতিয়া প্ৰতিষ্ঠানটোৰ পৰা মই আমি আনিও দিছো ধৰক। তাতো নকৰে এতিয়া কি। কৰিব। সেনেকুৱা আৰু মানে এতিয়া বেলেগত কৰে ইয়াত নকৰে এতিয়া অভ্যাস। টো লাহে ডাঙৰ হৈ আহিছে নহয় এতিয়া বুজি পাব লাহে লাহে। এতিয়া যেনেকে স্কুলত নাযায় ধৰক সেয়া। পিন্ধি পেলাই, তেনেকে এতিয়া হ'ব আৰু। লাহে লাহে অভ্যাসটো হৈ যাবগৈ।
উম, মই চব অহা মাহলৈ পেলাই থৈছো। অহা মাহৰ পৰা চব কৰিম বুলি এইটো মাহ যাওঁক। তাৰ মানে আমিও আহা ইয়াত বেছি দিন হোৱা নাই। টো গতিকে ইয়াত এডজাষ্ট হ'বলৈ অলপ টাইম লাগিব তেহেতক। সেইটো কাৰণে বোলো ৰচো বাবেৰেহে ৰূপ বিলাক চাই লয়। অহা মাহৰ পৰা অলপ। এই চেষ্টা কৰাব লাগিব।
অ' আৰু গৰম পৰিলে পিন্ধালে আকৌ অসুবিধা পাই নহয় বহুত। ত অসুবিধা পায় গৰম দিনত। অশান্তি লাগে হয় হয়। হয় হয়। সেইটো হয়।
এ সৰুটো আকৌ মানে তাৰতো নম্বৰতে চৌবিশ ঘন্টাই পিন্ধি থকা নিচিনা কোন সময়ত পেছাৱ কৰিব, পায়সেনা কৰিব।
হঅ তুমিটো বহুত সৰু হৈ আছে। এইটো বহুত সৰু হৈ আছে।
কাৰণে মানে হেই। উ মাজে মাজে সেই তাকো সে খুলি দি পেলাই পাইখেনা- চাইখেনা কৰা পাছত ড্ৰাইপাৰ-চাইপাৰ খুলি দি পেলাই এনেই অলপ সময় থৈ দিওঁ। তই দিলে পেছাব কৰিব কৰি মুচিব মুচি সেয়া খাব সেয়া কৰি থাকে।
অ।
পেন কি পানী বুলিয়ে মুচি থাকে।
সহস সেইটো চবৰে। দিয়ক মোৰ ল'ৰাও আছিলে তেনে। বা ইমান চিন্তা কৰিব নালাগে। সময়ত সি সলনি হৈ যাবগৈ।
সেইটোতো হয়ে সেই বাইেকৰ লগৰ বাইেকৰ কাৰণে মেট এক। খনো আনি দিছো। এই অ ভৰি মোচা মেটৰ নিচিনা অলপ ডাঠ চাই আৰু। তাতে পেচাব কৰিবলৈ কেতিয়াবা বাট। বাথৰুমত গ'লে মানে কি কৰে। পানী খচি থাকে অনবৰত। পানী ঢালি থাকিব ভৰিত ঢালিব, ইয়াত ঢালিব। অ। সেইটো ভা জানানে সেই তাইক মেটখনত আনিছো। পেস্ৰাৱ কৰিবলৈ দিওঁ তাই চিধাই আহি সে বাটতে পেস্ৰাৱ কৰিব আৰু সেইখন পিছদিনাখন ধুই দিওঁ আৰু নহলে গোন্ধাই থাকেতো। তাকো মাজে মাজে তাকো দিওঁ চু চু। পঢ়াবলে। সেই আকৌ হে গমেই নাপাই। কৰিব লাগে।
অ অ অ ঠিকেই আছে বাৰু।
বাৰু।
অহ অহ অহ ৰাখক উম।